হেল্ল'
শুনিছা
উম শুনিছো
এই নেটৱৰডালক মই ই নেটৱৰ্কৰ কথা পাতি আছিলো তাকে এই নেটৱকডালৰ কাৰণে কাট খাই খাত খাই য বুজছা
সঁচাকৈও ক'ত ঘৰতে আছোন তই
উম ঘতে আছো ঘতেি আছো
সেই তোোনাৰ আগফালা এখন ওলাই যায় তেতিয়া শুনিব পাৰ বাৰানণ্ডালৈ
তাকে মই অকণমান হ'ষ্টপট লৈছোঁ দেউতা বা দেউতাৰ দোকান পাইছে বোলে।
অ-অ। এ হেৰি নহয়! সেইটো কি বুলি কয়? তহঁতৰ হেৰি, এতিয়া কিমান দিন হ'ব? চোৱা!
চোৱা আমাৰ, তোমাৰ এঘাৰ দিন হ'ব। এঘাৰ দিনত আমি এঘাৰ দিনত আমি হেৰি চোন চাগে পাৰিম আৰু।
উম্ গম পাইছো তোৰ, ইহঁতৰ কাম গ'ল আৰু কপিলহঁতৰ।
অ কপিলহঁতৰ কাম গ'ল, তাৰ কথা পাতি আছিলোঁ অকণমান আগতে।
অ অশানি তাক ফোন মাৰি আছিলে, সেয়াই পাতি আছিল নেকি? অ হয় দে! সেইদিনাখন মোক কৈ আছিলে, কৈছে জানো আমাৰ কি হয় গৈ কামটো পাতিব পাৰোঁৱেই নে, নোৱাৰোৱেই নে!
তাকে, সিও সেইদিনাখন ব আমাৰ আগতো কৈ আছিলে। এতিয়া তোমাৰ বোলে, সি বোলে একো খাবই নাপালে বোলে, ৰাতিপুৱা চাহ কাপ খাই যোৱাই বোলে।
বাকী, এতিয়া ডিউটিত আছা নেকি?
ডিউটি আহ আহিছিলে, এপাক চাই গ'ল। এতিয়া আকৌ এই বৰষুণটো এৰিছে। এতিয়া ডিউটি যাব চাগে সি।
অ, এনেই ৰাতিৰ ডিউটি আছে, কাইলৈ পা ফ্ৰী আছে আৰু বোলে।
অ, কাইলৈ পা ফ্ৰী, কাইলৈ পা ফ্ৰী।
মই কালি নে পৰহি, তাক অ, পৰহি মাৰিছিলো হবলা।
হা হা!
তালৈ, মই পৰহি কল কৰিছিলোঁ তালৈ।
অ
মই বোলো, মানুহটো আজিকালি ফ্ৰী নোহোৱাই হ'লা। তোমালোকৰ ঘৰত যাম বুলি ভাবি আছিলোঁ। মই এই যোগী, আকৌ ই সৰু বাবু।
অ
কৈছে, এক তাৰিখলৈকে পূৰা ডিউটি। তাৰপিছত আহিম। পাৰিব এতিয়া, কালিৰ পৰা ফ্ৰী হ'ব হবলা!
অ, কাইলেপৰা ফ্ৰী হ'ব মানে কি? আপোনাৰ, এই তোমাৰ এই ঢুকালটো বৰ্তা এতিয়া, সেইটো চাগে পাৰিব আৰু!
অ, ত কালি, অ আমি আকৌ যাব নোৱাৰিম নহয়!
কিয়?
ত সোনকালে যাব পাৰি আকৌ, অ মেইন ঘৰতহে যাব নোৱাৰি ন!
এ মেইন ঘৰতে যাব নোৱাৰি আৰু আমাৰ ইমান ইমান হেৰি জাগা নাইতো।
অ, সেইটোও হয়। আমাৰনো কি আৰু ন! যাব পাৰি দে। বহুত দিন কথা পতা নাই গোটেই কেইটা একেলগ হৈ।
তাকে, আ- এ মানুহে এইবিলাক এনেই যাব নোৱাৰি উপায় ওলাই কিনো জাষ্ট কিবা কিবা চোৱা একোতো হেৰি নহয় না! মানুটো ম নমৰাৰ আগতো একেলগে থাকে চব!
অ, এই নেপাই নেপাই কৈ থাকোঁতেই গ'ল আৰু চব।
সঁচা, মই ইমান চব মানুহে একে মানে ধূপৰ নিচিনা কৰে কিবা কে।
অ', অ'।
উম, বেয়া কথা দেই। সচাঁ, আমাৰ মানে এই অসমীয়া মানুহবিলাকৰ এই নিয়মবিলাক চব মানে হজম নহয়, বুজিছা?
খঙো উঠে ন'?
সঁচা, যিতি নিয়ম বনাব মানে।
সেই
মানুহৰ ঘৰলৈ যাব নোৱাৰিবি, কিয় নোৱাৰিম? হেই, মোৰ মানুহটো মৰিছে, ঢুকাল খবৰ ল'ব লাগে।
মেইন ঘৰখন বাৰু যি নহওঁক, তহঁতৰ কি চোৱা আছে কচোন?
তাকে, মই তাকে ভাবো মানে কি ক'ম আৰু এইবিলাক ক'ত জানো শাস্ত্ৰত লিখা আছে, মই চাব লাগিব হা।
জানো সঁচাক সঁচাকে মোৰো মন যায় কেতিয়াবা। মানে খং উঠে নহয় হেই, আজিকালি এইবিলাক হ'ল আৰু এৰিবলৈ ন'?
সঁচা মানে কি তোমাৰ এই মানে গোটেই ধৰি লও গোটেইখিনি নেৰিলেও ধৰি লও অলপ নিয়ম কানুনবিলাক অলপ ধৰি লও বজাৰ থাকিব লাগে, হ'লেও একে ইমান একেবাৰে চোৱা মানুহৰ নিচিনা কৰিব নাপায় আৰু।
অ'। এতিয়া তহঁতেতো খাবও নোৱাৰ একো।
নোৱাৰি নহয়, ক'ত খাব পাৰিবা এতিয়া, তিনদিনলৈকে তুমি একোৱে খাব নোৱাৰা।
তাৰপিছত তোৰ আকৌ তেলো চুব নোৱাৰ।
তেলটো বা তেলৰটুই এই এঘাৰ দিন তেলৰ নামেই নকবা।
কেতিয়াবাতো আকৌ তহন্ততক যদি কিবা কাৰণত ভুলতো কোনোবাই খোৱা দেখিলে হ'ল আৰু।
কি হৈ যাব ঠিক নাই এইটো।
একে সৰু কথা এটাকে ইমান ডাঙৰ কৰি পেলাব।
উম, উম, উম দে চোৱাহে নামানে।
অ' সঁচাকে। তাকে গোটেই পৰিয়ালৰ আগত একেবাৰে মেইন কালপট হৈ যাবি।
এই কৈছাহেনে
বোলে ইয়েই আমাৰ পৰিয়ালৰ একমাত্ৰ এনেকুৱা ফটুৱা ল'ৰা। যি নামানে একো। কি কবি, আজি কিন্তু বতৰটো মজা কৰি দিয়া ন'?
অ' আজি বতৰটো ভাল কৰিছে, বতৰটো ভাল কৰিছে। দেই একদম ঠাণ্ডা বতৰ কৰিছে। তাকে এই খেতি বাতি কাৰনে মানুহবিলাকৰ ভাল হৈছে আৰু।
অ' আৰু এই মানে ইমান ৰ'দডাল মাৰি আছিলতো ফটককে বৰষুণটো দিয়ে, তেতিয়া অকণমান ঠাণ্ডা এটা পেলাইছে।
তাকে ধুনীয়া ঠাণ্ডা এটা পেলাইছে কিন্তু দেই। আমাৰ আমাৰফালে অলপ ঠাণ্ডা।
তহঁতৰটো সেইখন আছে, বতাহ চতাহ মাৰি আছে ন' বঢ়িয়া লাগে।
এই এতিয়া বঢ়িয়া হৈ আছে। একদম ৰুম পুৰা ঠাণ্ডা হৈ আছে পুৰা।
একদম পথাৰৰ গোটেই বতাহতটো পাই যাওঁ।
উম, উম, এতিয়া ভাল, এতিয়া তোমাৰ ধূলি বালিটো ইমান নাইতো, তোমাৰ একদম পুৰা বষু কোনে কোৰা পুট খুৱাই দিছে।
সেইটোৱে।
তেতিয়া থাকি ভাল লাগিব আৰু।
এতিয়া থাকি ভালেই লাগে। বাৰু কিন্তু সেইয়া খাদ্য নোপোৱা এতিয়া,
না সেইটো হয়। এতিয়া কি ঘৰত মানুহ দুটাই দেখোন
দুটা, দুটা, মাহঁত আহিব কাইলৈ আহিব
আহিব তোমাৰ হেৰি পুখুৰলা হা
মই কালি গৈছিলোঁ। কালি খানা আছিলে।
খানা আছিল ন কালি
এই, আমাৰ ঘৰখন আৰু এই হিৰিকিহঁতৰ ঘৰখন
অ', অ, অ,
সেইকাৰণটো কি কথা পাতি নোৱাৰিলো ৰাতি
অ', ম অ', তাকে মই ভাৱিছো তুমি কলা আকৌ মেছেজত ক'লা যে ঘৰ গৈ পেলাই ফোন কৰিম। মই চো খানা আছে বুলি মই নাজানো আহিছা বুলিয়ে জানো, মইছো তুমি চাবলৈ কৰিব আহিছা নেকি মা
উ, নহয়, নহয়, কালি খানা আছিলে আহি পেলাই মানে, তোৰ মই গা পা ধুই তোক সেইৰি মেছেজ দিছোঁ ধৰ, এঘাৰটা পঞ্চলিছ মানত নেকি
অ', অ',
মানে কি হ'ল, গৈ পেলাই বনাবলগীয়া হ'ল মই বাকী চব বনাই নিছিলে, মানে মাংসটো বনাবলগীয়া হল আইটেম বিশেষ একো নাই, ব্ৰইলাৰ মাছ তাৰপাছত, মই বনাবলগীয়া হ'ল মাংসটো।
অ',
আকৌ, মাংস বনাই কৰি খাই বৈ আকৌ, এই বাচনো ময়ে ধুলো মাহতক দিয়া নাই আৰু গৰমো লাগিছে, অ', তাৰ পিছত আহি কি মানে, গাডাল ধুই পেলাইহে তোক মই মেছেজ
উম, আকৌ সেইখন সময় ভাগাব লাগেতো
অঁ শুলি নেকি, শুলি মানে, লাইট চাইট বন্ধ আৰু তোমাৰ ঘৰৰ
অ', দেতা শুলে, মই নাই শুৱা, মই কালি এটা বজালৈকে আছো বাৰু
গম পাইছোঁ আৰু বাকী ইয়াৰ খবৰ কি হৰ
হৰ খবৰ, এই আথনি মোৰ লগত গ'ল এ তালৈ হেৰিলে এ শশানলৈ
হম,
গৈ পেলাই এতিয়া অকণমান, আগত আহি পাই দুইটাই গা চা সোমাই আহি মোক ফোন কৰিম বুলি কৈছিল, জানো কিবা ভাত চাত ভাত পানী খাইছে নেকি চাগে
অ', অ', অ', ঘৰতে আছে
উম, ঘৰতে আছে, ঘৰতে আছে
ঠিকে আছে, তেতিয়াহলে
বাকী তোমালোকে, পুখুৰীত মাছ চাছ দিয়া নাই
পুখুৰীত এইবাৰ দিয়া নাই, আগৰ বাৰেই আছে যে
উ, এ তোমালোকে মাছটো পুৰা মানে দিয়াৰ পাছত পুৰা, একেবাৰে খালী কৰি দিয়া নে নে মানে যোনবিলাক এইবিলাক
ডাঙৰবিলাক
উম,
চব একেলগে ডাঙৰ নহয় নহয়
উম, ধৰি লও একেলগে একে সমানতে ধৰি লও দিলা ধৰি লও
উম,
বিলত কথাটো কৈছো, একদম প্ৰথম প্ৰথম পুখুৰী খান্দিছে, একেলগে চব ডাঙৰ নহয় ন?
নহয় নহয় কিছুমান ডাঙৰ হৈ যায় বেছি কিছুমান অলপ সৰু হৈ থাকে ধৰ
উম,
তাৰ পিছত ডাঙৰ খিনি চাই পেলাই দি দিয়া হয় আৰু।
হেৰিকে দিয়াতো এই বেপাৰীক?
বেপাৰী মানে তোৰ একদম ডাইৰেক্ট কাটাত দিয়া হয় চুলং
অ', চুলুঙত দিয়া ডাইৰেক্ট ন'?
উম,
মানে হিউজ এমাউন্টৰ লয় আৰু মাল
ন' মানে কি হয় তোৰ তই ধৰ এতিয়া কিমান চাপ'জ কথাটো কৰি পঞ্চাছ কেজি বা তই এক কুইণ্টেল মাছ এটা উঠালি ছাপ'জ কথাটো কৈছো আৰু
উম, উম, উম, উম,
বা পঞ্চাছ কেজিয়ে ধৰ মই কমি ক'লোৱে তোক, পঞ্চাছ কেজি মাছতোৰ তই গাঁৱত কেনেকে বিক্ৰী কৰিবি? সেইকাৰণে ডাইৰেক্ট নি তাত দি দিয়াই ভাল।
তাকে সেইটোৱে এনে তোমালোকৰ আ, তাত ডাইৰেক্ট দিলে বেছি লাভ হয় নে গাঁৱত সবালে বেছি লাভ হয়?
উম, গাঁৱত দিলে অকনমান বেছি লাভ হয়।
উম,
মানে কি হয় আমি গাঁৱত দি দিলে তাত অহা যোৱা খৰচাটো দিব নালাগে গাড়ী।
উম, উম,
তাত গৈ লৈ পেলাইটো আমি হ'লচেল টাইপতহে দিব লাগে মাছটো সেয়া আকৌ বেপাৰী নি বেপাৰী এটা লাভ খাই বেচিব ধৰ।
সেইটোয়ে এই বেপাৰীটো আৰু লাভ নোখোৱাকে কাম কৰিব নে আৰু?
অ', কেছটো তেনেকুৱা। ত' মানে এই দানা চানা খুৱাব পাৰিলে ভাল পুৰা
উম, মানে দানা ধৰিলোৱা তোমাৰ পুৰা হেৰি দি থাকিলে ডাঙৰ হয় ন?
একদম পুৰা দানা দি থাক, খুৱাই থাক, মাছ ডাঙৰ হৈ গ'লে আৰু ভাল এটা চাইজ হৈ গ'লে দাম পাই যাবি আৰু।
উম, চাইজৰ মানে কেজি চিষ্টেমত হে আৰু বস্তুটো দিয়ে ন?
কেজি - কেজি - কেজি যিমান ডাঙৰ হ'ব সিমান তোৰ কেজিত বাঢ়ি যাব পইচাটো।
এনে তোমাৰ মাছৰ ৰেডটো ধৰি ল' আপ ডাউন হৈ থাকে নে, নে ধৰি ল' এটা ষ্টেবলতে হৈ থাকে?
হয়, হয়, আপ দাউন হয়, এতিয়া ধৰ বিহুৰ সময়ত বাঢ়ি যায়।
উম, মানে বিহু সময়তো বাঢ়ে মানে, মই মানে এইটো কৈছোঁ যে মানে ধৰি ল' এতিয়া নৰ্মেল অফ চিজনত ধৰিল' এটা লিমিটত থাকে তাতকে তলতটো নানামেই আৰু
অ', অ', নানামে মানে কেনেকুৱা হয় অফচিজনতো সেই ধৰ বিছ ত্ৰিছ টকা চল্লিছ টকা মাৰ্জিন তাত খেলটো হৈ থাকে আৰু। উঠিব কমিব সেই ইমানেই তাত কি এনেকুৱা নহয় যে একে লগত ল' হৈ গ'ল প্ৰাইচটো বা একদম হাই হৈ গ'ল সেইটো নহয় মানে
মানে যোন বেপাৰী বিলাকে যোনে যিমান কমত দিব পাৰে সিমানে তাৰে যিমান লাভ আৰু।
বাঢ়ি যায় তোৰ এই বিহু বিলাকত মানে বিহুত ধৰ তোৰ এই মাছ মাংস খোৱাৰ উৎপাতটো বেছি হয় যে। তেতিয়া অলপ বেছি বাঢ়ি যায়, মাছৰ দাম। সেইকাৰণে সেই সময়ত বেছি পাৰিলে লাভটো বেছি থাকে আৰু নে নৰ্মেল গিতাতকৈ
বস্তুটো ভাল বাৰু।
উম, তাৰমানে সেই আৰু কৰিব যদি পাৰ ধৰ ভালকৈ দানা চানা খুৱাই মেলি যেতিয়া লাভ এটা থাকে হয়
তোমাৰ দানাটো বুলি কৈছা তুমি দানাটো কিনি আনিব লাগে নে ঘৰৰ কিবা ধৰি লও কিবা কিবি বনাই কৰি দিলে হ'ল
তই কিনি আনিবও পাৰ নহ'লে কিনি আনিলে ধৰ বেছি খৰচা হৈ যায় না তই ধৰ নিজে বনাবও পাৰ দানা
উম
এতিয়া কিছু আমাৰ যোনবিলাক গ্ৰাছ কাপ আছে সেইবিলাককো আমি কলগছ চলগছ দি দিওঁ পাত বিলাক মানে আৰু
অ অ
কিন্তু সেইবিলাক পাত চাত খাই দিয়ে
উম
আৰু এই এটা পায়টোৰ এই যে সৰিয়হ যে তোৰ পিচিলে এটা ওলায় এই এইটো খলি হয় বুলি কয়
উ নাজানো মই এতিয়া শুনিছোঁহে তোমাৰ মুখপা
সৰিয়হ সৰিয়হটো যেতিয়া পিচিবি পিচিলে তাৰ জানে এই ধৰ কেনেকুৱা কুঁহিয়াৰ যেনেকে এ পেৰি দ তো কুঁহিয়াৰ হেৰিতটো সীতাটো থাকি নাযায়
অ সীতটো অ মানে সেইটো এই হেৰিটো মানে ৰসটো গুচি পেলাই এই হ
অ সৰিয়হৰ যোনটো মানে এই শীতল থাকি যায় যে হয়টোককৈ খুলি হয় সেই খুলি হৈ বিলাক মাছে খায় সেইবিলাক দিব পৰা ধৰ
অ
কেছু গম প লাগম
বাক কি গ'ল্ডেন ফিচ টো আছে নাই গ'ল্ডন ফিচ টো
নাই নাই আছিলে কম আৰু মানে সেয়া ক'ত দুই চাৰিটা